হেল্ল' অ', কি খবৰ
অ', আছো ভালে তোমাৰ কি খবৰ
আছো দিয় ক'ত আছা
আছো এতিয়া ঘৰতে আছো আৰু কৰিবা এইখিনি টাইম আৰু ঘৰতে আৰু কাম বন বন মেলা ব্যস্ত নহয় আৰু এই ডেইলি আৰু কৰা কাম খিনিকে আৰু বিশেষ ব্যস্ত নহয় বাৰু এই কৰা মেলা খিনি কৰি আছিলো ভাত তাত বনালো বনাই মেলিবলৈ তোমাৰ এটা খবৰ লওঁ
তাকে আছো আৰু মই এনেই অলপ কিবা কিবি কাম কৰি
অ'
অকনমান আগতে আহি পলো কাৰ্যালয়ৰ পৰা আহি অলপ ব্যস্ত মইো আছো
অ', ঠিকে আছে এয়া ময়ো ঘৰতে আৰু এইবিলাক কিবা কিবা কামত লাগি আছিলো। আ পেলনে মান ঘৰতে বনোৱা মেলাই এতিয়া আৰু এই ইয়াতে ল'ৰা ছোৱালী বিলাকো বন্ধ নহয় স্কুল বিলাক বন্ধ আছে ত' ঘৰতে এইটো কাম সেইটো কাম কৰি থাকে তাকে তাকে বনোৱা মেলা আৰু বনোৱা মেলাতে দিনটো লাগি থাকো আৰু এনেকুৱা হৈছে
অ', তাকেই দিয়া
ফ্ৰী পালে আৰু বোল একবাৰ কাৰোবাৰ খবৰ লওঁ কথাপাতি ত নিজৰ অকনমান সময় ভাল লাগে সেই কাৰণে তোমাক ফোন কৰিলো
উম, ভালে কৰিছা।
আহ, ঠিক আছে। তুমি আ এ, কেনেকুৱা আৰু ভালেই, ভালেই আৰু সিহঁতৰ লগত থাকিলে কেতিয়াবা খঙ উঠে, কেতিয়াবা ভালো লাগে, এনেক কোৱা আৰু ভালে লাগে আৰু। সেইটোৱে আৰু তাকে আৰু এই বনালো। ভাত-তাত বনাই মেলি বোলো একবাৰ ফ্ৰেছ হৈ লওঁ কথা পাতি পেলাই অলপ ভাল লাগে আৰু সিহঁতে মানে ইমান হাল্লা, চিল্লাবিলাক কৰি থাকে নহয় তাৰ মাজতে অকণমান সময় কি কৰিলে ভাল লাগে আৰু। এইটো আৰু জুলাই মাহটো পুৰা আৰু। উম, বন্ধ নে অ, বন্ধ। এইকেইদিন বন্ধ আৰু পুৰা জুনৰ মাহহোতো পৰীক্ষা পৰীক্ষা বুলিয়ে এনে
ফুৰিব যোৱাৰ একো অ, এই কৰা নাই।
উ, ফুৰিব যাম ৰবা ভাবিছো। ভাবি আছো কিন্তু এই মিলা নাই আৰু। কিবা, কিবি অকনমান কামো আছে আধৰুৱা।
হয়।
গৃহ কাৰ্যবিলাক দিছে ইহঁতক। সেইবিলাক কৰাই লওঁ ফাকে, ফাকে যাব লাগিব আৰু অ, ফাকে, ফকে যাব লাগিব। ভাবিছো আৰু ঘৰৰ ওচৰতে কামাখ্যা মন্দিৰ আছে তাত। তাতে এবাৰ যাম অম্বুবাচীৰ ভিতৰত অ, মেলাতে যাম বুলি ভাবিছিলো মেলাত আৰু যোৱা নহ'ল আৰু।
ভিৰো বহুত হয় নহয়।
ই, বহুত একেবাৰে গৈছা নে কেতিয়াবা মেলাত?
অ, সৰু থাকোতে গৈছিলো তাৰ পিছত এতিয়া যোৱা হোৱা নাই আৰু তেনেকে ভিৰৰ কাৰণেই নাযাওঁ আচলতে। অ, তোমালোকে গৈছিলা নেকি।
নাই, নাই, নাই মেলাতে মই নাযাও। ইমান মই মানুহৰ ভিৰটো মানে মোৰ মানে নোৱাৰো আৰু মই সহ্য কৰিব নোৱাৰো অশান্তি লাগে আৰু তাতে অকলেতো যাব নোৱাৰা গ'লে আৰু ইহঁতক লৈ যাব লাগে এনেকুৱা অ, মানুহ বহুত হৈ যায় ন।
বাহিৰৰ মানুহ বহুত আহে নহয়।
অ, সেইটোয়ে আৰু মানে জাগাটো ঠেক আৰু ত' মানুহ বিলাক বহুত হৈ গ'লে গৰমটো মানুহৰ গৰমতো বহুত নে গৰমো লাগে। আৰু এইটোতো সময়খিনি গৰমেই আৰু।
গৰমৰ সময়তে হয়। এতিয়া আৰু আচলতে মানুহবোৰে অ, ৰাস ঘাটবোৰ বেছি আচলতে লেতেৰাটো তেওঁলোকে বেছি কৰে। য'তে খাব তাতে পেলাব। ত' এইবোৰ পিছলৈ ইমান বেয়া গোন্ধ ওলাই মানুহ এইবোৰ বুজিব লাগে আৰু যোনে এই ব্যৱস্থাটো কৰিছে তেওঁলোকেও বুজি পাব লাগে যে
উম।
মানে ব্যৱস্থা কৰিব লাগে খোৱাৰ সময়ত যাতে তাত লেতেৰাবোৰ পেলাব।
কেনেকে মানে মানে চাফ চিকুণটো বৰ্তাই পেলাই তে, কাম বিলাক হয় আৰু সেইটো মানে যিবিলাক এতিয়া অ, ন এইবাৰ মই ওলাই গৈছিলো আৰু এবাৰ লৰাক লৈ পেলাই। দেখিছো মানে একেবাৰে য'ত খাই পেলাই জেগাবিলাক পুৰা লেতেৰা আৰু মানে ধৰাচোন যোনবিলাক অ'। যিবিলাক মানুহে মানে এইবিলাক খোৱাবিলাক যোগান ধৰে মানে মই ভাবিছো আৰু তেওঁলোকে ধৰাচোন বোলে জাবৰ নিয়াতে মানে ডাষ্টবিনবিলাক যে থাকে সেইবিলাক ইউচ কৰিব পাৰে যে আপোনালোক
এতিয়া, এতিয়া কোনোবা ক'ব পাৰে চৰ চৰকাৰে ব্যৱস্থা কৰিছে ঠিক আছে চৰকাৰে ব্যৱস্থা কৰিছে আমিও বুজি পাইছো।
উম, উম।
ইহঁতেতো আৰু এনি টাইম লাগি থাকিব নোঁৱাৰে ন। নহয় গাড়ীখন লৈ আমি নিজে সজাগ হ'ব লাগিব সেইটোৰ কাৰণে। আমি যদি কিবা এটা কাৰোবা কিবা এটা ভাল ভাবিয়ো আমি খুৱাইছো বেয়া বস্তুতো খোৱা নাই কিন্তু জাগা খিনিওতো চাব লাগে যে তাত আৰু তাৰ পৰা যে মানুহৰ কিমান মানে অসুখ হোৱাৰ এটা চানচ ও এৰি থাকে আৰু এই বীজাণুটো মানুহৰ কাৰণে খুব বেয়া ন। পিছৰ পৰিস্থিতিটো কোনে চাব।
অ'। আৰু মানে সেই হেৰিটো সময়খিনি বেয়া গৰম ঠাণ্ডা এনেকুৱাই বতৰটো সলনি হৈ থাকে। নহয় সেইখিনি সময়ত মানুহৰ অসুখ বিলাক বেছি হয় অ'। অসুবিছ তাতে এইবিলাক লেতেৰাৰ পৰা বীজাণু বিলাক হেৰি হৈ পেলাইও অসুখবিলাক হ'ব পাৰে। মানে সেইটো দিশ পুৰা চাব লগা হৈছে আৰু। দিনক দিনে মানুহবিলাক বাঢ়ি আহিছে সেই হেৰিটোত। বাৰু মেলা খনত কিন্তু মানে যেনেকে মানুহ বিলাক বাঢ়ি আহিছে অ সেই হিচাপত মানে এই এইটো বস্তু ব্যৱস্থাটো চৰকাৰে লোৱা নাই মানে গোটেই চৰকাৰকো ক'ব নোৱাৰি আৰু কাৰণ হয়তো দিছে ওপৰৰ পৰা কিন্তু ধৰা চোন এতিয়া তুমি মোক খোৱা বস্তুটো দিছা অ' মানুহবিলাক ঠিক হ'ব লাগিব মই যদি খাও তুমি দিছা মই খাইছোঁ তাত তোমাৰ ওচৰতে পেলাই থৈ আহো সেইটো মোৰো দায়িত্ব ন মই যদি সেইটো মানে পালন নকৰো। মোৰ কাৰণে বেয়া সেইখিনি মানুহ বিলাকৰো নিজৰ নিজৰ নিজে নিজে
দায়িত্ব এটা থকা দৰকাৰ বুজি পাব লাগে আচলতে নিজৰ নিজৰ দায়িত্ব বোৰ নিজে বুজি পাব লাগে।
সেইটোয়ে বুজি নাপালে অলপমান অসুবিধা হয় আৰু অসুবিধা চবেই হয়।
মেলা খন যোৱাৰ পিছত সেইফালে তুমি যাব নোৱাৰা নাকত ধৰি যাব লাগিব। গোন্ধৰ কাৰণে।
সেয়ে যাম বুলি ভাবিছিলোঁ অ'। যাম বুলি ভাবিছিলোঁ কিন্তু এই মেৰিপাৰাত যোৱা যোৱা মানে নাযাৱেই দিয়া আৰু পাৰিলে আৰু মেলাৰ পিছত তাতে আৰু ভগৱতী মাক দৰ্শন কৰিম আৰু ভাবি থৈছিলো। পাৰিলে যাম ৰবা এবাৰ এই বন্ধটোতে ল'ৰাক লৈ পেলাই ভালো পাব সেইবিলাক বস্তু বস্তুবিলাক চাইয়ো ভাল পায় মানে সেইবিলাক সাধুকথা টাইপৰ কওঁ নে মানে ধৰাচোন বোলে কোনে বনাইছিল কামাখ্যা মন্দিৰটো এই নৰনাৰায়ণৰ কথা কোৱা যায়। যে ষোল্লশ শতিকাত মানে নৰ নাৰায়ণ আৰু তেওঁৰ ভায়েকে যে নতুনকে চিলাৰায়ে মানে সেই মন্দিৰটো যে নতুনকে বনাইছিল সেই বস্তুটো কৈছো কলে মানে সোধে ন বস্তুটো কোনে কৰিছিল মানে ধৰাচোন গ'লো গৈ পেলাই মানে এই মন্দিৰটোৱে নৰনাৰায়ণ আৰু মানে চিলাৰায়ে বনাইছিল দেখাই দিব পাৰিলে মনতো ৰৈ যায় অ এইটো মানে সঁচায়ে আৰু। বা আৰু এটা মেখেলা উজোৱা পথ আছে নহয়। সেইটো কোনে বনাইছিল এইবলাক কৈ অ'। সেইফালে মই দেখিছো কিন্তু ইমান গোট গোটেই খিনি যোৱা নাই।
ভাল লাগে গৈ ভাল লাগে শিলেৰে বনাইছে ধুনীয়া উম বহুত ভাল লাগে আৰু সন্ধিয়া টাইমত যদি যোৱা আৰু তাত বেছি ভাল লাগে মন কামাখ্যা মন্দিৰৰ তাৰে সৌন্দৰ্যটো বহুত মানে চাব লগা আৰু ৰাতি খুব বেছি ভাল লাগে।
এনেই মই গৈছো গধূলি মন্দিৰত গৈছো বাৰু ভালে লাগে খুবে ভাল লাগে। মানে আহিব মন নাযায় টাইমতটো কেনেকে গুচি যায় গম নাপায় আৰু।
ধৰিব নোৱাৰি অ' খুব ভাল লাগে।
অ' সেইয়ে আৰু এতিয়া সেনেকে গধূলি এদিন গৈছে বাৰু আমাৰ ইহঁতে। ফুৰিয়ে ফুৰাকে গৈছে।
উ অ উম উম উম যাবা এদিন সন্ধিয়া টাইমত ফুৰিবৰ কাৰণে খুব ভাল লাগিব।
অ তাকেই এইয়া বন্ধতে ভাবিছো আৰু যাব লাগিব তেখেতৰ টাইমে নাই নহয় টাইম মিলাই পেলাই যাব লাগিব দেওবাৰকেইটাই যাব লাগেনে আৰু বন্ধ নাপায় সেনেকে ভাবি থৈছো। মোৰো কিবা কিবি এইিন অসুবিধা মিলা সুবিধাাবিলাক মিলা নাছিলে।
উম হুম।
যাম ভাবি লৈছিলো ৰ বা তাকে আৰু আমাৰ চোন অ, মামাই কৈছে আৰু হিমন্ত বিশ্ব মামাই কৈ থৈ দিছে যে শহদ স্মাৰক চাব যাব দিছে। এ নতুন কেে বনোৱা উদ্যান বিলাক আৰু যাব দিছে আৰু ল'ৰা ছোৱালী অ, অ, অ, সেইবিলাকত যাব দিছে।
দান বনাইছে নহয় আৰু খুব ধুনীয়া বনাইছেটো চাব লগা হৈছে। আৰু এতিয়াৰ পৰাতটো গ'লে তাত অ তুমি টিকট কাটিব লাগিব।
অ।
আগতে বিনামূলীয়া আছিলে নহয় এতিয়া টিকট কাটিব লাগিব।
অ, কিবা এটা নতুন নিয়ম এটা বান্ধি দিছে কিবা মানে গোটেইবিলাক পাৰ কৰে কিবা এটা দামতটো ধৰি দিছে। ত বাৰু মই হৰিত এখনে পাইছিলো আৰু হেৰিত এতিয়া মনত নাই বাৰু।
ভালে খুব ধুনীয়া বনাইছে মই যোৱা নাই কিন্তু ফটো দেখিছো।
অ, অ', মইো যোৱা হোৱা নাই বাৰু ফটোতে দেখিছোঁ। বৰ ইচ্ছা আছে ৰবা চহ স্মাৰক আৰু ইফালে অ, এইখন সতী ৰাধিকা আৰু আছে নহয় নতুন নতুনকে কিবা বনাইছে।
চাব লগগা জেগা বহুত আছে।
অ, তাৰাপ লিব শ
আৰু সোণাপুৰৰ ফালে এটা নতুন আছে নহয় এইটো বিজ্ঞানৰ ওপৰত যিটো বনাইছে সেই তাতো যাব পাৰি।
গম পাইছো গম পাইছো সেইটোতো নামটো মইো বাৰু ভালকে অহা নাই বাৰু উম, যাব লাগিব এটোয়া। অ, তাতে অ, বিজ্ঞান নগৰে যাব লাগিব। চাবৰ কাৰণে তাতো মানে তাতেটো পুৰা আমি ছাত্ৰ ছাত্ৰী বিলাকক লৈ যাব।
নিয়াতো খুবেই দৰকাৰ অ চাব লগা বহুত আছে জানিব লগাও আছে তাৰ পৰাই ডাঙৰ মানুহৰো বহুত খিনি জ্ঞান বাঢ়িব আৰু। মই ভাবো অকল ছাত্ৰ ছাত্ৰী বুলিয়ে নহয়। ভালে ভালে।
পাৰিলে কাতো যাব লাগিব এইফালে সেই পনে দিয়ে যায় নেকি? অ, জুবিন ক্ষেত্ৰই দিয়ে সেনেকে যায় নেকি।
সেইফালেদি যাব পাৰি।
অ, ইমান মোৰ সেইফালে ধাৰণাতটো নাই বাৰু কোনফালে কেনেকে যাবলৈ গৈছো যদিও মানে গাড়ীত গৈছো গাড়ীত ত ইমানখিন নাজ গলে গম পাম বাৰু বেছি দূৰ নহয় বুলিও শুনি আছো।
নাই বেছি দূৰ নহয়।
চাই ল'ব লাগিব ৰব কেনেকে মানে সুবিধা বিলাক মিলাই আৰু এইফালে ল'ৰাহঁতে কৈ আছে মামাকাহঁতৰ ঘৰত যাব সেইটোতো আৰু নম্বৰ ওৱানত
অ, সেইটোতো নম্বৰ ওৱানত থাকিবই লাগিব দিয়াচোন। মাক, মাক হওক বা ল'ৰা ছোৱালী হওঁক ভৰি দাঙিয়ে থাকে নহয় তেওঁলোকে যাবৰ কাৰণে। নহ'লেতো তেওঁলোকৰ ভাত ভিতৰত নাযায় নহয় জানোনে নাই।
নাযায় নাযায় সেইটোতো হয়ে দয়াাচ বছৰৰ মূৰত বাাঁ ছমাহৰ মূৰত এবাৰ মাক ক
বছৰ বুলি নহয় ধৰা এতিয়া বছৰ বুলি ক'লে ভুলেই হব তিনি মাহৰ মূৰত নহয় তুমি সপ্তাহতো যদি পঠৱা যায় নহয় তাতো ভৰি দাঙি থাকিব লাগিলে ইফালে পঢ়া শুনা লষ্টে হওক এইটোৰ লগত কোনো মানে কথা নাই আৰু। যাব পালে হ'ল অ' তাকেই তো ইমান বছৰৰতো থাকিলেই মাকৰ ঘৰত এতিয়া আৰু নোযোৱাকে থাকিব নে? এতিয়াও যাব লাগিব স্কুলৰ চোৱা যেতিয়া স্কুলৰ আৰম্ভণি হয়। এদমি যেতিয়া মানে নামভৰ্তি চলে নামভৰ্তিৰ আগতো যোৱাৰ এটা। ব্যবস্থা বান্ধি থৈ দিছে তাৰ মানে এইটো লিখা আছে। যে অ নামভতিৰ আগতো যাবই লাগিব। এক এসপ্তাহ দহ দিনৰ কাৰণে। তাৰ পিছত যেতিয়া গৰমৰ বন্ধ হ'ব তেতিয়া সপ্তাহ দহ দিনৰ কাৰণে যাব লাগিব। নতুন ন নতুনকৈ যেতিয়া আৰু নামভৰ্তি হ'ব তাৰ আগত আকৌ যাব লাগিব। গতিকে এইবিলাক আৰু কি কব। বা তিৰোতা মানুহৰ মহিমা। ভগৱানে ধৰিব নোৱাৰে যেতিয়া আমি মনুষ্যনো কি বুজি পাম হে?
তাকে তাকে হয়তো। বুজি নোপোৱাই।
ঠিক আছে দিয়া।
অ', দিয়া দিয়া হ'ব দিয়া খোৱা লোৱা কৰা আমিও খোৱা লোৱা উম উম হ'ব।